হয় কি কৰি আছে বোলো আজিৰ দিন কেনেকে গ'ল হয় পবন
কৈ যোৱা শুনি আছোঁ
আজি মানে কি হয় আপুনি কি কৰি আছে বি চিলাই। দে
অহ কৈ যোৱা অহ কৈ যোৱা।
যদি মনত পৰিছে বীৰ। ফলাহত ভাইভাৰ বিষয়ে। পালন কৰা হয় হয়নে। অ এই এই মানোৰ আমাৰ আমাৰ গাঁৱত মানে এ বুলি। মানে ৰাভা দিৱস।
অ'হ কৈ যোৱা মই শুনি আছো। কৈ যোৱা অ হেৰি নহয় এই যোৱ কালি যে ভূমিকম্প আহিছিল। গম পোৱা নে
হা
যোৱ কালি যে। ভূমিকম্প বিষয়ে গম পোৱা। নে ৰাতি এঘাৰটা বাজি পিছত আহিছোহি কিন্তু ভূমিকম্পটো আমি মানে ইমান ভয় খাইছো। নহয় যিহেতু আমাৰ সকলোবোৰ ফেন চলোৱা আছিল। আৰু আমি মানে এ এফিজটৰটো দিয়া আছিল তাৰ পিছত মানে। ব'ৰ্ডবিলাক লগোৱা আছিল যে ছুইচ দিয়া আছিল। মানে ভূমিত কম্প আহিলেতো। স আমি সদায় সাৱধানতা অৱলম্বন কৰিব লাগে নহয় জানো। কাৰণ তো ভূমিকম্প। অৱশ্যে বেছি মানে। মানে বেছি নহয়, তথাপি মানে ভূমিকম্প আহিলেতো আমি ব'ৰ্ড মানে কাৰেণ্টৰ মানে। কাৰণ পাইছোৱে পোহৰৰ পৰাই গম পাইছো। যে ভূমিকম্প আহিলে আমি কেতিয়াও মানে মানে বিজুলী বাতি চুব নালাগে। নহয় জানো বিজুলী বাতি বৰ্ড বিলাক মানে চুব নালাগে। কিন্তু মানে উ হেৰি ভয় থাকে। যে নহয় জানো যিহেতু বিদ্য়ুৎ আমাৰ পানীৰ পৰা উৎপন্ন হয়। নহয় জানো ভূগৰ্ভ পানীৰ পৰা সেইটো কাৰণে ভূগৰ্ভ পানীৰ পৰা। যিহেতু বিদ্যুত উৎপন্ন হয় সেই ভূগৰ্ভ পানীৰ পৰাইতটো ধৰক মানে এনেকুৱা হয় মানে ভূমিস্খলনৰ ফলতো কেতিয়াবা ভূমিকম্প হব পাৰে। কেতিয়াবা মানে মানে আগ্নেয়গিৰ উদগিন ভূমিকম্প হ'ব পাৰে। এতিয়া ভূমিকম্প উৎপত্তিস্থল আমি নিজে নাজানো নহয় জানো সাৱধানতা অৱলম্বন কৰাতটো আমাৰ নিজৰ দায়িত্ব বা নিজৰ কৰ্তব্য। কাৰণতো আমি যেনেকৈ ধুমুহা বৰ প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰখা পাবলগীয়া হ'লে ধৰা। প্ৰাকৃতিক যগ দুৰ্যোগ বুলি কওঁতে আমি বতাহ বৰষুণ ধুমুহা নহয় জানো ভূমিকম্প শুনি আছা নহয় শুনি আছা। প্ৰাকৃতিক দুৰ্যোগ বুলি ক'লে সেইটো হয়নেে নহয় বাৰু কোৱাচোন। বতাহ বৰষুণ আমি ভূমিকম্প বুলি কলে মানে যে ভয় খাব লাগিব সেইটো নহয় আমি ধুমুহা বৰষুণৰ কাৰণেও ভয় খাব লাগিব। এতিয়া মানে ধুমুহা বৰষুনৰৰ কাৰণে আমি কি কৰিব লাগিব। যে উম সদায় আমি কি কৰিব লাগে মানে ডাঙৰ মানে টকা মানে বা বিচনাৰ তলত আমি লুকাই মানে সোমাই থাকিব লাগে। বা এনেকে কিছুমান আমি নিজৰ নিজৰ মানে বেৰৰ কাষত থিয় হৈ থাকিব লাগে। যাতে মানে মুকলি বতাহ মানে গছ গছনি তললৈ যাব্ কিছু প্ৰৃতিক দুৰৰ পৰা আমি ৰক্ষা পাবলৈ নিজে চেষ্টা কৰিব লাগে। আৰু তোমালোকে সেইটো কৰা নে কৰিছ নে নাই বাৰু। কি কৰি আছা এতিয়া কোৱাচোন। সকলোতকৈ ভাল কথা। এইটোৱে জানা নিজৰ সাৱধানতাটো নিজৰ তুমি যদি নিজে সাৱধানেৰে থাকা তুমি নিশ্চয় এ মানে বিপদত নপৰা। সদায় নিজে চেষ্টা কৰিবা অহ চেষ্টা কৰিবা কাৰণ সাৱধানতাটো নিজৰ। তেওঁলোকৰ পৰা আমি ৰক্ষা পাবলৈ। আমি নিজেই নিজৰ সুবিধাখিনি কৰি ল'ব নালাগিব জানো। হয়নে? আমি আমাৰ সুবিধাখিনি নিজে কৰি ল'ব লাগিব।
হয় হয়।
ঘৰ দাৰ বনাওতে সদায় কি কৰিব আমি উ মানে এজন মানে এ বিজ্ঞানসন্মত ভাৱে আমি মানে ঘৰ বনাব লাগে কাৰণতো আমি যদি ঘৰ এটা বনাব যাওঁ সেই যদি আমি মানে নি নিজমতে বনাওঁ কিন্তু আমি কোনো মানে পৰিশকৰক সহায় নোলোৱাকৈ যদি বাৰু আমি
হয় হয়।
অ' ঘৰতো নাই। তেতিয়া কি হব বতাহ বোৰ এ ভূমিকম্পত ফাট মেলা বহুত সম্ভাৱনা থাকে সেইটো কাৰণে তেওঁলোকৰ পৰামৰ্শ মতে তেওঁলোকৰ মানে নক্সা মতে আমি বনাব লাগে নহয় জানো কি মানে মচলা হওক বা বালি কিমান দিব লাগে চিমেন্ট কিমান দিব লাগে এই সকলো বিলাক তেওঁলোকৰ পৰা মানে পৰামৰ্শ লব লাগে আৰু কিমান কি ৰ মানে লোৰ বিলাক লোহাৰ বিলাক আমি কেনেধৰণে দিব লাগে সেইবোৰ চাব লাগে। সেইটো কাৰণে আমি কি কৰিব লাগে জানে নে? সদায় মানে সতৰ্কতা অৱলম্বন কৰি আমি নিজক বচাইব লাগে
হয় হয়।
আমি নিজে বিপদত নপৰো তেনেকুৱা কাম কৰিব লাগে হয় নে নহয়?
হয় হয়।
অ' তুমি এতিয়া কি কৰি আছা?
দিয় গছৰ তলতে জিৰণি লৈ আছো। আপুনি কি?
অ' মই এই মানে কিবা এটা কৰি আছিলো আৰু মানে এতিয়া বৰ্তমান তোমাৰ লগত কথা পাতি আছো। মানে ধৰা উ যিবিলাক কাম কৰিলে আমি ধৰা মানে বুজাবুজি কিছু কিছুমান কথা আমি পাতিব পাৰো নহয় জানো? আমি নজনা কথ বিলাকো তোমালোক পৰা শিকিছো বা তুমিও মোৰ পৰা শিকিছা এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে নহয় জানো? প্ৰাকৃতিক দুৰ্যোগ আমাৰ মানে আমি নিজে পাতৰ দুৰ্যোগ নহয় এইটো প্ৰকৃতিৰ পৰা হোৱা দুৰ্যোগতোকে ক প্ৰাকৃতিক দুৰ্যোগ এতিয়া বানপানী খৰাং বতৰ এতিয়াতো বহু দিন ধৰি আমাৰ ইয়াত বৰষুণ তেনেকে নাই খৰাং বতৰ নিচিনাই হৈ আছে দিয়াচোন এতিয়া খৰাং বতৰ হোৱাৰ কাৰণে কি হৈছে আমাক গৰমৰ পৰিমান টো বাঢ়ি গৈছে বৰষুণ থাকিলে আমাৰ বৰষুণ থাক থিলে আমাৰ মানে হেৰি হয় এ গৰমৰ পৰিমাণতটো কমে সেইটো কাৰণে মানে খৰাং বতৰ হোৱাৰ লগে লগে গছ গছনি বিলাক শুকাই আহে আৰু বহুত মানে মানে উৎপাদনতটো কমি যায়গৈ আৰু আমাৰ খেতি খেতি পথাৰবোৰ নাইকিয়া হৈ যায়গৈ কৰিব নোৱাৰে খেতিয়কে যাৰ বিনিময়ত আমি অসু মানে অসুবিধাত পৰি যাওঁগৈ
হয় হয়।
এতিয়া কি কৰি আছা কোৱাচোন
এই বৰ্তমান মই গছৰ লগতে বহি মানে অলপ শাক অলপ তুলি মানে কাটি আছে মানে বাচি আছো কলম খাৰ ত আা কলম খাৰঢিক
অ কৈ যাও কৈ যাও শুনি আছো কৈ যোৱা ভাল কথা কঠা খাব লাগে বতৰৰ উ শাক পাচলি খাবই লাগে যিহেতু উ মানে বতৰটোৰ লগত আমাৰ শৰীৰৰ মানে শৰীৰটো মানে মিলি থাকে নহয় জানো সেইটো কাৰণে বতৰ অনুপাতে সকলো শাক চব্জিয়ে খাব লাগে
আপোনাৰ হেৰি উ কলমৌ স এনেকে কৰি মানে বহুত শনিশা কচু আছ। তেনেকে মানে কেৰম মানে গোটাই লৈ মানে বাচি আছে মানে
হয় নেকি অ সেই কবাচোন অলপ বেছি বেছিকে? তুলি পেলাই মানে হেৰি কৰিবাচোন আমাকো পাৰিল আমো দি পঠাবাচোন আমিও খাই ভাল পাওঁ শাক।
হয় হয় হয় নিশ্চয় অ বাৰ আপুনি আপুনি কঠাল খাই।
কিন্তু বিশেষকে মানে হেৰি পালেং শাক টো যে সকলোতকৈ ভাল নহয় জানো ভিটামিন পোৱা যায় বেলেং শাকত সেইটোকেপালেং শাক টো খাবই লাগে কিন্ত পালেং শাকৰ পৰা আমি যথেষ্ট মানে শৰীৰৰ শক্তি পাওঁ। পালেং শা হ'বক তাৰপিছত আকৌ ধুনীয়া পাত তোৰ যে আমি তৰকাৰী দি খাই ভাল পাওঁ পাওঁ ধুনীয়া পাতৰ আমি মানে যিকোনো মানে কেঁচা চাটনি বনালৈ আমি ধুনীয়া পাত দি খাওঁ
হয় হয় খাওঁ খাওঁ বঙালী বঙালী বঙালীটো অ এটো অ
অ কৈ যোৱা কৈ যোৱা শুনি আছো কৈ যোৱা আৰু শুনাচোন তুলসী পাতৰ যে আজিকালি যে আগতে আমাৰ মানুহবোৰে নাখায় আজিকালি দেখোন তুলসী পাতৰো চাহ খায় কৈছে যিবিলাক মানে উ ডায়েবেটিচ ৰোগী আছে বহুমুক্ত ৰোগী আছে তেওঁলোকে দেখ তুলসী পাত চাহ খাবলৈ দিয়ে বোলে ড তই সেইটো উপকাৰিতাৰ বিষয়ে মই আজি কিছুদিনৰ আগতহে গম পাইছোঁ তুলসী পাতৰ যে চাহ খালে যে মানে বেমাৰৰ পৰা ৰক্ষা পায় চুগাৰ চুগাৰৰ পৰিমাণ মানে চ কম মানে নৰ্মেল হৈ থাকে মই আগতে জনা নাছিলোঁ এতিয়াহে অকমান গম পাইছো সেইটো কাৰণে ভালেই লাগিছে মানে তুলসী পাত তই চাহটো খাই মইও খাইছো কেইবদিনও খাইছো খাই মানে বহুত ভাল পাইছো
হয় হয়
তুমি খাইছানে বাৰু
খাইছো খাইছো মই মই ইমান খাই ভাল নাপাওঁ হলেও মানে কেতিয়াবা
খাইছা আহ ভাল কথা খাব লাগে দেই খাব লাগে মানে বহুত ভাল কথা এইটো অ তাৰপিছত আৰু এটা মানে পাতৰ কথা ক'লে মোক দুপৰটেঙাপাতটো খাব কৈছে পেছাপ যদি জ্বলা পোৰা লাগে আৰু কি মানে পেছাপ যদি কিবা তাৰতম্য হয় কৈছে আপুনি কৰিবচোন এইয়া দুপৰ টেঙা পাতৰ পাত খাবচোন সোনক ৰাতিপুৱা হৈছে খালী পেটতে সচা তেনেকে কোৱা কাৰণে মই এ মানে এনেই এটা টেষ্টি কানি মানে দুদিন খাইছো দুপৰ টেঙা পাত কিন্তু এতিয়া গৰমত কিন্তু খাব লাগে দুবৰ টেঙা পাতৰ পাতটো কিন্তু আমাৰ ধৰা খাবলৈ অকণ বেয়া লাগে বেয়া পাও নোখোৱা যে কিন্তু খাওঁতে এতিয়া মানে খাই খাই হৈ অভ্যাস হৈছো নহয় এতিয়া খাব পৰা হৈ গৈছো আৰু দুপৰটেঙা পাতটো আৰু মানে পৰাপক্ষত জবা ফুলেদি মানে হেৰি কৰিবাচোন মূৰটো ধুবাচোন আগৰ মানুহে কয় ন নহয় আমাৰ মানে ককাহঁতে কৈছিল জবা ফুলৰ পাতেদি বোলে মূৰ ধুলে বোলে চাফ চাবোনৰ প্ৰয়োজন নাই হয় সচাকে দেই মই জবা পাতেদি মই মানে মূৰ ধুইছিলো যে বুধেই মানে মই ভালে পালো কিন্তু দেই চুলি খিনি ইমান ধুনীয়া হয় নহয় মানে চেম্পু লোৱা নিচিনা মানে একদম পিচল পিচল হৈ যায়গৈ সেইটো কাৰণে তোমালোকে ধুবাচোন এতিয়া ল'ৰা ছোৱালী কেইটাকো ধোৱা আমাৰ অভ্যাস কৰিবা বুজিছা তেতিয়া মানে তেওঁলোকেও বুজি যে প্ৰকৃতিৰ মানে মানে উদ্ভিদৰ পৰা আমাৰ চুলিখিনি কেনেকৈ আমি সুস্থ কৰি ৰাখিব পাৰোঁ বা ভাল কৰি ৰাখিব পাৰোঁ ভিটামিনটো পাই যায় যে সেইটো কাৰণে তুমিও কৰি দিবা তে তেওঁলোকক কোৱাচোন এতিয়া কিবা কবা নেকি কৈ দিয়া কৈ দিয়া তুমি মানে
তাৰপিছত আগ সৰু জানে জবা ফুলৰ কাত বোনবিৰিনা মুঠানে মই ধুনীয়াকে জেটোকা লৈ লগত তিল কেইটামান ধুনীয়াকৈ
তুমি তিলো দিয়া নেকি মই তিল আকৌ নিদিওঁ মই জবা ফুলৰ দিওঁ তাৰ পিছত আমাৰ এতিয়া ধৰা বহাগ বিহুত আমি হেৰি গুণবিনা মুঠ পিঠা তাৰ পিছত সাগৰ ফেনা এনেকে দি পেল আমি মানে মুৰ ধুইছো যে ভাল পালো ধুই
হয়
অ